হয়, নমস্কাৰ কি কৰিছা
এনেই বহি আছো, তুমি কি কৰিছা
ময়ো এনে আছো ৰবা পিছে কি খবৰ
ভাল, ভাল তোমাৰ কোৱা
ভাল ৰ'বা কালি পিছে কলেজত ভ্ৰমণৰ নটিচখন দেখিলা নে নাই
অ', দেখিলো দেখাৰ লগে' লগে একদম ভাল লাগি গৈছে এইবাৰ কলেজৰ ভ্ৰমণ বৰ ধুনীয়া হৱ‌ যেন লাগিছে
একদম ঠিকে কৈছা, বহু দিনৰ পৰা এনেকে ফুৰিব যোৱাৰ অপেক্ষা কৰি আছে ছিলিলো ইমান দিনৰ মূৰত হ'ল যে এতিয়া শুনিছো এইবাৰ পাহাৰ নদী আৰু কেইবাটাও বিখ্যাত ঠাই ঘুৰাব
হয়। মইও শুনিছো, মই ভাবিছো এইবাৰ যাবই লাগিব আগৰবাৰ অসুস্থ হৈ যাব নোৱাৰিলো বৰ বেয়া লাগিছিল
অ', তাকেইটো তোমাৰ বেমাৰ হৈছিল ন। যাব নোৱাৰিলা এইবাৰ কিন্তু একেলগে বহুত ফটো তুলিম দেই আগতে মোবাইলৰ সংৰক্ষনৰৰ স্থান খালী কৰি থব লাগিব
ঠিক কৈছা মই পৰিবহন যোগ্য বেটাৰীৰ লগত লৈ যাম নহলে আধা বটাতে ফোন বন্ধ হৈ যাব ন
অ', তাকেইতো লৈ লবা লগত শুনিছোঁ কলেজৰ পৰা পুৱা ছয় বজাতে বাছ ওলাব তুমি কিন্তু একদম দেৰি নকৰিবা
অ', হয় নেকি মোক দেৰি কৰা মানুহ বুলি ভাবিছা নেকি এইবাৰ মই পাঁচ বজাৰ আগতে উঠিম
সেইটো শুনিবলৈ ভালেই লাগিছে বাছত গান গাম, খেল খেলিম, বহুত ভাল লাগিব।
অ', আমাৰ কথাৰ সকলোৱে গ'লে, আৰু ভাল লাগিব নহ?
ঠিকেই কৈছা, আৰু আচাৰ্যবৃন্দ অতি স্নেহশীল। তেখেত সকলৰ লগত থাকিলে, ভ্ৰমণটো অধিক মনোৰম আৰু আনন্দ হ'ব, একদম ভাল লাগিব।
অ', আৰু ভ্ৰমণত গ'লে কেৱল ঘুৰাই নহয়, বহুত নতুন কথা শিকিবও পাৰি। যি ঠাইলৈ যাম, তাৰ ইতিহাস সংস্কৃতি মা মানুহৰ জীৱনশৈলী, সকলো জানিবলৈ ভাল লাগিব।
হয়, হয়, তাকে। শ্ৰেণী কোঠাত শিকাৰ বাহিৰেও, এনেকুৱা অভিজ্ঞতাই বহুত শিকায়। ভাল লাগিব।
তুমি লগত পিছে, কি কি নিবা?
মই, বিশেষ একো নেনো। এটা সৰু বেগ, পানীৰ বটল, আৰু প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী। আৰু অলপ আহাৰ, জলপান লৈ যাম, সেইয়াই আৰু বেলেগ নিনিও। আৰু প-পৰিবহন যোগ্য বেটাৰীটো তুমি লগত নিব বাই।
হয়, মইও প্ৰায় সেইবোৰেই ল'ম, লগত এখন এটা ছাতি ল'ম, বতৰৰ ভৰসা নাই।
একদম ঠিকেই কৈছা, বৰষুণ আহিলেও যাতে অসুবিধা নহয়। আজিকালি বত-বতৰৰ মহিমা ধৰিবই নোৱাৰি, এই ৰ'দ এই বৰষুণ।
অ', আৰু আমি বাছত খেল খেলিম নেকি?
অ', খেলিম দিয়া ভাল লাগিব। গান গোৱা, কিবা, কিবি আৰু নাচ দেই বহুত ফূৰ্তি কৰিম।
তুমি গাবলৈ আৰম্ভ কৰিলে কিন্তু, আমি সকলোৱে হাঁহিম।
অ', হয় নেকি, কিয় মোৰ গানত ইমান সমস্যা নেকি?
গানত নহয়, তুমি গানৰ কথা পাহৰি নিজৰ মতে বনাই লোৱা যে গান।
সেইটোৱেইতো মোৰ প্ৰতিভা।
অ', তুমি মোক ফটো তুলাই দিবা কিন্তু? মোৰ ফটো তুলি, ফটোবোৰ তুলিবলৈ কেতিয়াবা ভাল নাহে।
কিয় নুতোলাম বাৰু, তুলি দিম দিয়া। তুমিও, মোক উঠাই দিবা।
অ', কিয় নেদিম, দিম দিয়া।
অ'। ভ্ৰমণ মানে, মোৰ বাবে কেৱল ঘুৰা ফুৰা নহয়। সকলো বন্ধুৰ লগত, একেলগে সময় সময় কটোৱাটোৱেই, আটাইতকৈ ভাল লাগে।
একদম কলেজ শেষ হোৱাৰ পিছত হয়তো, এইবোৰে আটাইতকৈ মিঠা স্মৃতি হৈ থাকিব আমাৰ মাজত।
ঠিক কৈছা, কেইবছৰ পিছত এই ফটোবোৰ চাই আকৌ সেই দিনবোৰ মনত পৰিব।
হয়, সেইবাবে প্ৰতিটো মুহুৰ্ত উপভোগ কৰিব লাগে।
অ', অ, আৰু নিয়মবোৰ মানি চলিব লাগিব। আশ্চৰ্যহতে যি কয়, সেইমতে চলিম দেই।
অ', সুৰক্ষাই প্ৰথম দলৰ পৰা আমি আঁতৰি নাযাও, দলৰ লগতেই থাকিম।
ঠিক কৈছা, সময়মতে সকলো ঠাইত উপস্থিত থাকিম। যাতে, আশ্চৰ্যহতে চিন্তা কৰিব লগা নহয়।
অহ। বাৰু, কাইলৈ কলেজত লগ পাম। ভ্ৰমণৰ বাবে যি যি প্ৰয়োজন, তালিকা এখন বনাই আ-আনিবা।
অ', ঠিক আছ, নিশ্চয়। আৰু ভ্ৰমণ শেষ হোৱাৰ পিছত নিশ্চয় ভাল লাগিব মানে সেইবোৰে কথা মনত পৰি থাকিব আৰু ইণ্টাৰনে এইটো ইনষ্টাগ্ৰাম হোৱাটছপ সকলোতেই আৰু ফটো আৰু ৰিলচ সেইবোৰেই চলি থাকিব আৰু কেইদিনমান
অ ঠিক কৰিছা
আৰু তুমি মোক ৰাতি এবাৰ ফোন কৰি মনত পেলাই দিবা দেই যাতে মই একো পাহৰি ন নাযাওক
নিশ্চয় আৰু আৰু কিবা নিব পাহৰিম নেকি কিবা আছে নেকি আৰু নিবলৈ মোৰ মনত পৰা নাই কিবা আছে যদি মোকো মনত পেলাই দিবা তুমি
অ দিম দিম এতিয়াতো বিশেষ তেনেকুৱা একো নাই বেলেগ একো নালাগে বাৰু সেনেকে লগ মানে তাৰ পৰাতো খুৱাবই আশৰ হতে আমি বাছ গ'লে হ'ল ফূুৰ্তি কৰিম ভাল লাগিব
নিশ্চয় নিশ্চয় অ সকলোৱ লগৰবোৰক সুধিছা নে যাবনে নাই
অ অ যাবতো লাগে চবে যাম বুলি কৈছে পিছত কি হয় বা কাইলেহে গম পাম গ'লে
সেই গোটেইবোৰক ল'গ পালে ভাল লাগিলে হয়।
তাকেইতো চব অঁ সেয়াই সকলোবোৰ গ'লে ভাল লাগিব। তাকেইতো।
অঁ ঠিকেই।
আৰু কোৱা ভাত খালা নে নাই? সেই একে কথা সুধিছো। তাকে ভাত খালানে নাই?
হোৱাই নাই ৰবা হোৱাই নাই বনাব গৈছেহে।
অ' আমাৰো নাই নাই, এতিয়া আমাৰো এতিয়াই বনাব গৈছে। আমাৰো অলপ দেৰি হয় বাৰু দচটাত চাৰে দছটা বাজি যায়, তেনেকুৱা আৰু।
অঁ, আমাৰ কেতিয়াবা সোনকালে হৈ যায় কেতিয়াবা আৰু দেৰি লাগি যায়।
তাকে। পিছে এইবাৰ অ' এয়া অম্বুবাছি মেলাত গ'লা নে নাই? এইয়া কামাখ্যা মন্দিৰত যে
নাই নাই, বহুত গৰম দি আছে ন! এই গৰমত অৱস্থা বেয়া হৈ যায় তাতে গ'লে সেইকাৰণে যোৱাই নহ'ল।
অঁ অঁ সেইটো হয় বাৰু বহুত গ বহুতেই গৰম পৰিছে বাৰু এ ময়ো গৈ পোৱা নাছিলো কেতিয়াও মানে কামাখ্যাত গৈ পাইছো, কিন্তু এয়া অম্বুবাচী মেলাত কেতিয়াও গৈ পোৱা নাছিলো। ত' এইবাৰ গৈ চালো বা কেনেকুৱা লাগে, শুনিছো আগৰ পৰা বহুত ভাল লাগে এনেকুৱা এনেকুৱা। ত' এইবাৰ গৈ চালো আৰু কেনেকুৱা। ভালেই লাগিছে বেয়া লাগা নাই। অ' তিনিবাৰ গৈছা তুমি?
তিনিবাৰ গ'লো এইবাৰ সেইকাৰণে নগ'লো আৰু একেই সেইকাৰণে নগলো, দিয়া তুমি কেনেকুৱা লাগিল তোমাৰ গৈ
এইবাৰ বোলে বহুত মানুহ মানে, মই এইটো এদিনেই গলো বাৰু দুদিন থাকে নহ, অম্বুবাচী মেলাততো সদায় বোলে ধেৰ মানুহ হৈ আছে। এয়া দেশ বিদেশৰ পৰা আহে, অসমৰবোৰ থাকেই বাৰু আৰু এইবাৰ বোলে লাগাত মানে বেছি মানুহ হৈছে আগৰ বাৰতকে, এইবাৰ মানে এনেইতো ভালে লাগিছে। বাকি মানুহৰ সমগম বহুত থাকে, সেইটোতো হবই বাৰু তহ, এনেকে গৈছে। ছিলো ভালে লাগিছে বাৰু হোম আমি গলো এনেকে
কিন্তু এই গৰমৰ কাৰণে ইমান ভিৰ হয় ন তাৰ কাৰণে যাব মন নগল নহলেতো যাব ইচ্ছা আছিলেই
অ তাকেইতো আমিও আমিও ঘৰৰ পৰা অ ওলালো দুবজ দুই তিনটা বজাত ওলালো পিছবেলা ওলাই পিনে গলো যাই কিনে তলৰ পৰাটো খোজ কাঢ়িব লাগে ন মানে গাড়ীতো এনেই নিব বাৰু অ বেলেগ দিনত কিন্তু অম্বুবাচী টাইমত টো একদম তলৰ পৰাই নিব নিদিয়ে, একদম পাহাৰৰ ওপৰত ন। তুমিতো গৈছায়ে, ত' তলৰ পৰাই একদম খোজ কাঢ়িব লাগে গাড়ীবোৰ থৈ কিনে তাৰ পৰা খোজ কঢ়িছো আমি এই দু পাঁচটা বজাত অ' তলত পাইছো তাৰপিছত ওপৰলে উঠোতে একদম বহুত মানুহ এই মাজে মাজে এইবোৰো দি থাকে নহয় খোৱা লোৱাবোৰ। ত' এনেকে ৰখি ৰখি গৈছো আৰু। মানুহৰ মাজত হেঁচা ঠেঁলা তেনেকেইষ তাৰপিছত গ'লো এনেকে তাৰপিছত এইবাৰ বেলেগ এটা ৰাস্তাৰে লৈ গৈছে। মানে উম, সেইকাৰণে বহুত দেৰি লাগিছে আৰু বহুতে মাথা ঘুৰাই ঘুৰাই পৰিছে। এই গৰমত লৈ লৈ যায় থাকে কাষেৰে উঠাই অ' উঠাই কিনে লৈ লৈ যায় থাক কে তেনেকে বহুতে বহুত কিবা মানে এনেকুৱা আৰু তাৰ পিছত এনে কে গ'লো যায় কিনে ৰাতি ৰাতিয়ে হ'ল বহুতখিনিয়ে দেৰি হ'ল আমি পা ঘন্টামান হৈছেই গাড়ীলৈ এনেকে, লাইনতে তাৰপিছত এঘাৰটা মানত মন্দিৰ গৈ পালো ওপৰত গৈ পোৱাৰ লগে লগে একদম বৰষুণ এজাক মাৰি ছে ইমান ভালো লাগিছে এই গৰমৰ মাজত মানে হঠাৎ ঠাণ্ডা লাগি গৈছে। ভিজিলো তাৰ পিছত এনেকে সেৱা ল'লো তাৰ পিছত আহি লো আৰু ঘৰত সেনেকে অ' তাৰ পিছত আহিলো ঠিকেই আছে তাতেতো ভালেই আছিল অভিজ্ঞতা। তাৰ পিছত আহিলো নেক্স দিনা একো নাই ঠিকে আছো। তাৰ নে পৰা বেমাৰত পৰিলো নহয় ইমান বেমাৰ ভালেই পোৱা নাই গৰমত তথাবা গৰম আছিলে অ' দিনটো গৰম আছিলে। তাৰ পিছত হঠাৎ বৰষুণত তিতি দিলো ত' ঠাণ্ডা সোমাই গ'ল। সেনেকে গৰম ঠাণ্ডা মানে লগ লগ লাগি পেলাই মানে একদম বহুতেই বেমাৰত পৰি গ'লো আৰু এই প্ৰথমতেটো চৰ্দি হ'ল। তাৰ পিছত জ্বৰ হ'ব ধৰিলে, তাৰপিছত কাহ এনেকে গা বিষ সেইবোৰতো বিষা এই যোৱা বিষ বোৰতো আছেই এনেকুৱা সুদা কৰি যাব। পিন্ধিৱ লাগে পোৰা ওপৰলে, এইবোৰ পিন্ধিছে ধৰা সেইবোৰ চব চব মিলি কিনে একেলগে আৰু পুৰা হৈছে আৰু চব বহুত দিনলে ভালে পোৱা নাই তেতিয়া অলপ ভাল পাইছো বাৰু, তাৰপিছত বেমাৰ তেনেকে চপ ঔষধ চৌখত খালো এতিয়াও তেনেকে কমপ্লিট মানে পুৰা ভাল পোৱা নাই অলপ অলপ মানে আছে বাকী কি কাহটো আছে এনেকে আৰু ভাল হৈছে বাকী আৰু সেনেকুৱা।
ময়ো এই গৰমৰ কাৰণেই যে নগলো সেইকাৰণে নগলো এই মানুহ বোৰত দেখি আছো নহয়। বস্তা। চলিয়ে আছে সেইবোৰে সেইকাৰণে নগলো আৰু।
তাকেইতো, এবাৰ অভিজ্ঞতা ল'ব লাগে যাই।
অৱ, সেইকাৰণে অৱ মইয়ো যোৱা নাছিলো ন সৰুৰ পৰাই এটা সপোন আছিলে তাতে যোৱা সৰুৰ পৰা জানো নহয় তাতে চলে বুলি। ত' সৰুৰ পৰা যাম যাম তেতিয়াতো আমাৰ পৰীক্ষাই চলে। সেইকাৰণে নগলো এতিয়া আৰু ডাঙৰ হোৱাৰ লগে লগে পৰীক্ষা শেষ হোৱাৰ পিছতে উম গ'লো সেইকাৰণে তিনিবাৰ একেলগে গ'লো। তাৰপিছত এতিয়া আৰু অ তিনিবাৰ এক তেৰাহে গৈছোঁ মানে তিনি বছৰ তাৰপিছত এতিয়া আৰু এ নিয়ম বোৰো বেলেগ বেলেগ পৰিছে ন কব বেলেগ ফালেৰে লৈ যায় এনেকে আগতে আগফালেৰে যাব দিছিলে আজিকালি পিছফালে এটা ৰাস্তা আছে সিফালেৰে নিয়ে ত সেইকাৰণে মানে এবাৰ নগলো আৰু একেইতো তিনিবাৰ মই একে পালো সেইকাৰণে আৰু এইবাৰ নগ'লো আৰু ইয়াৰ পৰাই দৰ্শন ললো আৰু মাৰ
অ সেয়াই আৰু মন মনতটো ভাল থাকিলে হ'ল আৰু যৰ পৰা হলেও ভালকে ললে হ হল আৰু দৰ্শনটো সে উম
আশীৰ্বাদ কৰিলে হ'ল আৰু
তাকে
বাকী কোৱা স্কুলীয়া জীৱন মনত পৰে নে তোমাৰ
অ সটোতো পৰিবই আৰু ভাল আছিলে সৰুতে
ইমান ফূুৰ্তি কৰিছিলো আমি সৰু থাকোতে সৰু কালটোয়ে